হে- হেল্ল'। ব্ৰো
অ।
বাকী খবৰ খাতি ভাল।
অ' ভালে আছে বাৰু তোমাৰ।
মজা, মজা। শুনিছো দুই বোলে কিবা চেলেঞ্জিং ভিডিঅ' ভিডিঅ' বনাই আছা বোলে।
অ' শুুনিছো মানে তোমাৰ অলপ নিউ কে একাউন্টত টো
অ' বাকী গুৰ চুৰ হৈছে নাই?
আহিছে, আহিছে আৰু চাপৰ্ট মানে চাপৰ্ট যোনটো যিমানখিনি পাব লাগিছিল। এতিয়া পোৱা নাই বাৰু এতিয়া কি বা হয়।
অ' আৰু ভিউজ চিউজ নগলে ম মনতটো বেয়া লাগে ন।
অ' ম যা যাৰা যিমান চাপৰ্ট আছিলে পোৱা নাই, আৰু
উম, আশা আশা কৰা পাই যাবা।
হা
পেনিছ ইচগেন ন শুনিছানে নাই।
সেইটো মানে যাৰ পৰা যিমান চাপৰ্ট পাব লাগিছিলে। সেই বিলাকত পোৱা নাই বেলেগ কথা নাই আৰু
অ'অ' বাকী ভাত পানী খালা।
লাগি আছে কি হয় নাজানো।
অ'
ভাত পানী মই আৰু খালো দিয়া।
কি দি খালা।
ভাত মই হেৰি দি খালো। তই আজি তোমাৰ বিঅৰে ওলাছিলে।
কিহৰ টৰকাৰি।
এ আমাৰো চেম।
মাছ মাংৰি কিমান খাবা আৰু গৰমখনত সেইটো কাৰণে নাই বনোৱা।
সেইটোৱে টো বাকী তুমি মানে ভিডিঅ' বিলাক মানে কিহৰ ওপৰত ওলাই বনাই আছা।
হা
আৰু টপিক টপিক বিলাক কি ভিডিঅ' বিলাকৰ।
টপিক বিলাক তোমাৰ হে হেৰি ওপৰত হৰি অলপ এ জেগাৰ ওপৰত। প্লাছ তোমাৰ হেৰিওপৰত কি কয় এ কিবা কিবি প্লেছৰ ওপৰত বহুত জেগা এনেকৈ যোৱা কে কথা আছে।
অ অ জুবিন দাৰ কথা সোধা নাই নেকি?
শুধিছে শুধিছে।
অ বাকী ভালেই গৈ আছে চব?
হা?
ভালে গৈ আছেনে চব?
উম উম ভালেই
অ। মই বোলো অলপ সিদিনাখন তোমাক দেখা যেন পালো ভিডিঅ' এটাত। সুধিলো আৰু
মোক ভিডিঅ'ৰ লিংক বিলাক পঠাই দিবা বুজিছা। কৰিছো কৰিছো মই লগৰ বিলাকক শ্বেয়াৰ মাৰি দিছো আৰু।
থেংককিইউ।
আহ
তুমিও কৰিব পাৰা মানে কি জানা। কৰিলে ভাল আৰু মানে।
তুমি যদি চান্সটো দিয়া কৰিব পাৰি আৰু তোমাৰ ভিডিঅতে উঠি দিম আৰু।
মানে মাজে মাজে এইবিলাক ট্ৰাই কৰি থাকিব লাগে নতুন নতুন বস্তু, বুইছা?
অ সেইটোৱে।
এইটোত এইটোত যদি তুমি ভগৱানে নকৰক নহওক যেন। এইটো যদি তুমি ফেইল হৈ যোৱা, তেতিয়াহলে তুমি বল্গিং স্তাৰ্ট কৰি দিবা। আজিকালি মানে এইটো ভাইৰেল গৈছে। মিনি ব্লগ নে কি বুলি বনাই যে।
থাকে তাকে
বাকী কালি পৰীক্ষা-চৰীক্ষা আছে নেকি?
তাকে তেতিয়া মানে সেইটোৱে আৰু তোমাৰ ভাবি আছো।
উম
আগত কি মানে মানে মানে এতিয়া কথা ভাবিছো কালি কেনেকে কণ্টেন দিম মানে, কণ্টেন থাকবা লাগিব না।
মোক লকেচন মোক লকেচন ল-লকেচনটো পঠাই দিব। মই পাই যামগৈ।
লকেচনটো মানে তোমাৰ কি জানা একে লকেচন কৰিম বাৰু ভাবি আছোঁ।
উম
চাও লোকেচন কালি
অ' মোক পঠাই দিবা ভিডিঅ' বিলাক চাম ভালকে।
অ চাবা। থেংক ইউ ৱে।
অ' কালি কি পৰীক্ষা আছে?
কালি তোমাৰ হেৰি পৰীক্ষা আছে। কি আছিল তোৰ, জিঅ'গ্ৰাফী আছে।
অ তুমিও জোগ্ৰাফি লৈছা নি?
হয় দিয়া।
মইও লৈছো।
ঠিকেই কৰিছা।
পঢ়া হৈছে নে নাই?
নাই হয় ইমানটা
অ' অ' মোৰ হৈছে বাৰু। তোমালোকৰ কেইটা চেপটাৰ আহিব?
হাঁ।
তোমাৰো কেইটা চেপ্টাৰ আহিব?
আমাৰ আহিব তিনটা চাৰিটা মান।
আমাৰ এটা।
হয় নিকি?
হয়।
তাকে মই ভাবিছো। মই তাকে চাই আছো এতিয়া কি হয়, কি নহয় এতিয়া চাও কিমান পৰো কি নোপাৰো কৰিব কাৰণে, মই কালি কালি হয়
অ, এ যোৱা যোৱ কালি জানো হেৰি নাছিলে তোমালোকৰ এয়া যোৱাকালি পৰীক্ষা আছিল জানো?
যোৱালী পৰীক্ষা আছেতো।
নহয় আছে
যোৱাকালি সময়ত তোমাৰ হেৰি পৰীক্ষা দিব গৈছিলো, বৃত্তি পৰীক্ষা।
অ', মেটছৰ পৰীক্ষা দিলা?
মেটছৰ পৰীক্ষা দিয়া হোৱা নাই বাৰু, চাও দিছো কি হয় বা কিবা আহে।
মেটছ এম চি কিউত একদম মাথা চাথা বেয়া হৈ গৈছে।
হয়টো গম পাইছ?
মেটছ বনিছে, মাথা বেয়া কৰাৰ কাৰণে। কালি জাগা এটাত যাওঁ ওলাবা।
হে।
কালি জাগা এটাত যাম ওলাবা বোলো।
অহ অ', তাকে।
উ।
তাকে ভাবি আছো মই। মই মানে নিউ নিউ প্লেচ বিলাক মানে এক্সপ্লৰ কৰি আহো বুইছা, ক'ত কেনেকে ক
অ', ডিমাপুৰত বোলে সস্তাত তে কাপোৰ পাই বোলে! হেল্ল!
হেল্ল!
ডিমাপুৰত বোলে সস্তাতে কাপোৰ পায়।
পায় নিকি, অ', পাই চাগে।
হ, যাব লাগিব বুইছা।
আহিবা এনেকা, ভাল লাগ যাব পাৰি। মইতো যোৱাৰ কথা ভাবি আছো। মই এনেকা, ষ্টৰ তাইপৰ খুলিম বুলি ভাবি মানে খুলিম মানে মই। মানে মই অকলে খুলিম, লাগিলে কাৰো নালাগে, বচ অলপ মানে মই, মানে কৌপা কৌপা ভগৱানৰ মোক কাকো নালাগে, মই, মই ফেমিলি চাপৰ্ট আছে। এতিয়া মানে মই অলপ খালি চাটো অলপ মেনেজ হ'লে উঠাই দিম। ষ্টক। মানে, অ-অকলেই কৰিব মন আছে মানে, বেলেগ
এ, আজিকালি মানে পাৰ্টনাৰশিপচত আছো। ইমান ভাল নহয় বুজিছা।
পাৰা যায় পাৰ্নাৰশিপ বুলি নহয়, খুলিয়াও মই মানে, লাগি যাম আৰু পুৰা এতিয়া আৰু নিজৰ হেৰিত।
বায়ীয় গেম চেম খেলা?
গেম ছেম একো নেখেলো আৰু মই। তাকে মোৰ তাকে ভাবি আছো কি বা ক'ব আজি।
উম, উম, ময়ো ভাবিলো ইমান দিন তুমি ফোন চোন ফোন কৰণাই খবৰ খাতি কিবা জিন্দা আছে নে নাই পোৱালটো।
থিকে কৰিলা ফোন কৰিলে এনেকে মোক ফোন কৰিলে কিবা ভাল লাগে মনটো। ফোন চোন নকৰে কোনো আৰু মানে কি জানা ফোন চোন কৰি থাকিলে বিৰাট ভাল লাগে যানা লগৰ এটাৱে মানে এটলিস্ত ফোন কৰিছেি এটলিস্ত খবৰ সেইটোৱে মেটাৰ কৰে এ ফোন চোন নকৰি নিজৰো ভাল নালাগে ন এ ফোনে কৰা নাই সেই বাদ ডে থৌ আৰু। সেইটোৱে আৰু কথাটো, কথাটো বুজিছা নাই, কথাটো বুজিছা কি নাই?
বুজিছো পুৰা। পুৰা মানে একদম, একদম মানুহ এ, বেলেগ এজনীয়ে কথা ক'লে। এটা কাণ দি সোমাই এটা কাণ দি ওলাই যায়, তোমাৰ কথাবিলাক মানে ডাইৰেক্ মানে মাথাত লাগিছে বুইছা?
ঠিকে কৰিছ, তহঁতি কিজন আজি কালি চব মতলবি ন! গম পোৱাই নহয়। চাৰিও চব মতলৱি নিজৰ নিজৰ কামৰ কাৰণে ফোন কৰে তোক। মনে ময়ো কাকো একো নকো আৰু দৰকাৰ হলি ফোন কৰিব। তেনেকে আৰু।
অহ'
অ' কোৱা।
বাকী একদম কালি মানে এটা হেৰি এটা আছে বুজিছা আমাৰ মানে এয়া ফে কালি ফাংচন এটা আছে।
হয় নেকি?
ভাবিছো তোমাকো লৈ যাওঁ নেকি?
অ' পাৰা
তাকে ময়ো ভাবিছো কি কৰো কি নকৰো। লাইফট বহুত আগবাঢ়িব আছে, এতিয়াও মই
লাইট
লাইফট মানে বহুত লাইফ আগ বহুত আগবাঢ়িব মানে মানে জাচ চাপৰ্ট লাগে মানে মই আগবাঢ়ি গ'লে যে মোৰ লগৰ খিনিও আগবাঢ়ি যাব মানে মই সেইখিনি ভালকে সেইকাৰণে ময়ো চাপৰ্ট কৰা পোৱালিয়া হৈ চবকে এতিয়া মোক চাপৰ্ট কৰিব লাগিব। এইটো সময়ত যদি মই আগবাঢ়ি বিচাৰিছোঁ মোক চাপৰ্ট মই যিহেতু এটা এটা এটাই উঠি এটাই উঠিব বিচাৰিলে ময়ো চাপৰ্ট কৰিম।
আহ
কথাটো মানে সেইটো।
সেইটোৱে সেইটোৱে।
তই যদি মোৰ সময়ত যদি চাপৰ্ট কৰিছে, ময়ো তোৰ সময়ত চাপৰ্ট কৰিম, এনেকে এটা কথা ন মই দিয় মোৰ কোনো খাব নোৱাৰে
সেইটোয়ে লাগে।
এতিয়া মানে মোক কোনো ৰখাবো নোৱাৰি এতিয়া মই যোনটো কৰি আছোঁ।
ত' সেইটো কাৰণে মই যদি উঠি পিনে অ' এবাৰ ত' মইতো আৰু যোনে মোক সময়ত হেল্প কৰিছে মই তাক হে চাম ডাইৰেক্ট কথা।
ইয়েছ সেইটোয়ে লাগে লগৰৰ পৰা চাপৰ্ট পোৱা মানে বহুত ডাঙৰ চাপৰ্ট
এনেই আহি কেনে কথা ক'লেতো নহ'ব ন মই সেইটো মোক যোনে সময়ত চাব মই তাৰ লগতে যাম পাই যিয়েহক। এই মোৰ নিজৰ ওপৰত ভৰসা আছে, মই এনেও উঠি যাম এইটো তো ক'ব নালাগে কোনো খালি যে চালক অলপ চাপৰ্ট লাগে লগৰ জনৰ সেইখিনিয়ে আৰু।
আত্মবিশ্বাসটো মেইন।
সেই লগৰ সকতে চাপৰ্ট লাগে সেইটোৱে বেলেগ নালাগে একো।
হা ঠিক আছে দিয়া ন।
ঠিক আছে দিয়া।
অ' অ'।